হেল্ল'।
হেল্ল'।
হয় শুনিছে।
উম, কওঁকচোন।
অ' কি কৰিছে।
এনেছো
খবৰ খাতি ভাল না। হেল্ল'।
এই উ
নাই পোৱা। হেল্ল' হেল্ল'।
হেল্ল'।
নাই পোৱা শুনা, হেল্ল'! শুনা পাইছে?
অ'! এতিয়া আহিছে।
অ'! কি কৈ আছিলোঁ! আঁ খবৰ ক'ব আপোনাৰ?
অ'! ভালে আছোঁ দিয়ক, আপোনাৰ কি খবৰ?
অ'! ভালেই আছোঁ। আজি বতৰটো, গাহৰি খোৱা বতৰ নহয় জানোঁ?
অ'! বৰষুণ দি আছে।
হয়, হয়! আপুনি গাহৰি খায়নে?
অ'! আপুনি খাই নাই, নাই?
অ' অ'! খাওঁ-খাওঁ।
গাহৰিৰ অ' ৰেচিপিটো জানে নেকি?
কি গাহৰি খাব আপুনি? তিল গাহৰি, লাই গাহৰি?
হয়, হয়। সেইটোতো বনোৱাৰ পদ্ধতি। মানে, কিহেদি আপুনি বনাব। তিল গাহৰিও মানুহে বনায়, লাই গাহৰিও মানুহে বনায়। অ'! লগতে আপুনি, চিম্পল কৰিও বনাব পাৰে। ফ্ৰাই কৰি আৰু লগতে আপুনি ড্ৰাই-ফ্ৰাই খায়। অ'! আপুনি মানে, শুকানে ড্ৰাই- ফ্ৰাই কৰি খাই ভাল পায়?
আপুনি কি খাই ভাল পায় মানে? কোনটো মানে, কোনটো ভাল খাই, ভাল পায়?
মই ড্ৰাই-ফ্ৰাইকোটো কৰি ভাল পাওঁ। আৰু লগতে, পুৰা গাহৰিটো খুউব ভাল পাওঁ।
হয়, সেইটোৱে।
পুৰা গাহৰি খাইছেনে, আপুনি?
কেনেকৈ বনাই কওঁকচোন?
পুৰা গাহৰি?
কেনেকৈ বনায়, সেইটো কওঁকচোন?
অ'! আপুনি পুৰা গাহৰিটো ফাৰ্ষ্টতে আমি কি কৰিব লাগে, গাহৰি খিনি বইল কৰি ল'ব লাগে। ধুনীয়াকৈ, চাফাকৈ ধুই মেলি, বইল কৰি ল'ব লাগে। বইল কৰা পাছত সেইটো আৰু
কৰিব লাগে।
হাঁ, কি কৈছে?
কিমান টাইম বইল কৰিব লাগে?
বেছি টাইম নালাগে, অলপমান আধা বইল, কৰাৰ পিছত, সেইটো আপুনি ধুনীয়াকৈ আঁ ষ্টিক এডালত ভৰাই খৰিকা এডালত ভৰাই, আপুনি তাত জুইৰ কাষত ধুনীয়াকে ৰাখি দিয়ক, মচলা-পাতি দি পিনে। আৰু মছলা নিদিলেও হৈ যায়। তাৰ পিছতে, আপুনি ধুনীয়াকে, তাক পূৰা সানি পেনে যেতিয়া পুৰা হৈ যাব, তেতিয়া আপুনি, পিয়াঁজ আৰু কলা নিমখ খৰ লগত তাক ভালকৈ ধুনীয়াকৈ সানি পিনে, আপুনি খাওঁক, অ'হ'! তাৰ সোৱাদেই বেলেগ।
সেইটোটো বেছি মানে, ঠাণ্ডা বতৰত খালে, বেছি ভাল লাগিব আৰু!
হয়, হয়! আমাৰতো এনেও আপোনাৰ, অ' নিউ ইয়েৰ হৈ গ'ল। মাঘবিহু হৈ গ'ল, এনেকুৱা মানে অকেচনেলি চলেই মানে। ঘৰত হওঁক বা বাহিৰতো হওঁক।
অ', এনেকুৱা টাইমত খাই কেনে ভাল লাগিব বেছি, চবেই একেলগত বহি কেনে।
হয় হয়, জুইয়ৰ কাষত।
অ'।
পিকনিকতো আজিকালি বেছিকৈ, গাহৰিয়েই চলে।
অ'।
গাহৰিটো সকলোৰে, অ' প্ৰিয় নহয় জানো?
অসমততো নাইনটি পাৰ্চেণ্ট মানুহৰেই প্ৰিয় হয়।
তাকেই, সকলোৱে গাহৰি খায়েই ভাল পায়।
কিবা হ'লে গাহৰি আন।
কি কৈছে?
মানে কিবা এটা হ'লে আৰু পইচা এটা কিবা হ'লে গাহৰি আন বল, গাহৰি আনো। এনেকুৱা টাইপৰ হৈ গৈছে ইহঁতে।
হয়, হয়, হয়। মানুহে সদায় কিবা এটা হোৱাৰ লগে লগে, গাহৰিয়েই লৈ আহে, গাহৰিয়েই বনাই। মই, আহ আপুনি গাহৰি বইল, চুঙাত দি বইল কৰি খাই পাইছে নেকি?
অ', মোৰ লগৰ এটাই বনাই, বহুত বঢ়িয়া বনাই মানে।
হয় হয়, চুঙাত দিয়া গাহৰি।
লাই গাহৰিটোও ভাল লাগে। হেল্ল'।
হেল্ল'।
অ', শুনা পাইছানে?
অ', পাইছো পাইছো, আপুনি অলপ জোৰকৈ ক'ব নেকি?
মানে জোৰকৈ কৈ আছোঁ, নেটৱৰ্কটো অলপ ল' আছে মানে ইয়াতে। অলপ বেয়া আছে।
একো নাই, একো নাই, মই শুনা পাই আছো, খালি আপুনি অলপ জোৰকৈ ক'লেই হ'ল।
আপুনি হেৰি খাই নে, লাই গাহৰি খাইছে নে নাই?
হয় হয়, লাই গাহৰিটো মানে বহুত ফেমাচ হয় ন। খাইছো খাইছো, আৰু আপুনি তিল গাহৰি খাই পাইছে?
অ', তিল গাহৰি খাইছো। গাহৰি বহুত ধৰণৰ মানে বনাব পাৰি না।
অ'।
তিলেদি বনাই মানুহ, লাই দি বনায়, কচু গাহৰি বনাই।
আপুনি যেতিয়া আ তিল গাহৰি খাব ন তেতিয়া আপুনি বেলেগ খোৱাত পাহৰিয়ে যাব, তিল গাহৰি ইমানেই খাবলে টেষ্টি হয়, বহুতে ভাল লাগে মানে খাই। মই কেতিয়াবা, আপুনি লোকেল ধাবা গৈ পাইছে?
অ', অ', বহুত বাৰ গ'লো লোকেল ধাবা।
অ', লোকেল ধাবা যাব আপুনি লোকেল ধাবাত আপুনি তিল গাহৰি মানে বিভিন্ন ধৰণৰ গাহৰি আপুনি পাব, আৰু লগতে সামুক পলু, এইবোৰ সকলোবোৰ, আৰু কেঁকোৰা। আপুনি কেঁকোৰা খাই পাইছে
অঁ
অ কেঁকোৰাও খাবলে বৰ ধুনীয়া আপুনি কেঁকোৰা কেনেকে খাই ভাল পায়
মই ড্ৰাই ফ্ৰাই টাইপ থাকে ন
কি কৈছে
ড্ৰাই ফ্ৰাই টাইপ থাকে ন এটা বনাই ন
অঁ অঁ অঁ
সেইটো সেইটো বেছি ভাল লাগে মানে
আৰু কেঁকোৰাৰ চাটনি খাই পাইছে নে নাই
চাটনিটো খাইছো বহুত ভাল লাগে চাটনিটো ভাল লাগে
হয় হয়
আপুনি কোনটো খাই বেছি ভাল পায় মানে
হা হা কি কৈছে
আপুনি কোনটো বেছি খাই কেনে ভাল পায়
মই আপোনাৰ গাহৰিটো বেছিকে ভাল পাওঁ আৰু কেঁকোৰা বুলি ক'লে কেঁকোৰাৰ কেঁকোৰাৰ চাটনি খাই বহুত ভাল পাওঁ কেঁকোৰা পুৰি কেনে যোনটো চাটনি বনাই ন
অ অ
উম
সেইটো বহুত ভাল লাগেত তো
আপোনালোকৰ ঘৰত চাগে কেঁকোৰা চলে
অঁ চবেই খায় বাৰু ঘৰত আপোনালোকৰ খায়নে নাই
আৰু মাছতোতো চলেই চাগে
অঁ মাছটো খাওঁৱেই
শুকান মাছ খায়নে নাখায়
শুকান মাছটো মই নাখাওঁ
মই শুনিছোঁ শুকান মাছ আহ শুকান মাছৰ যোনটো চাটনি হয় সেইটো বিশেষকে কাৰোবাৰ যদি জ্বৰ চৰ্দি কাহ বেছিকে হয় তেতিয়া খালে মানে চৰ্দি কাহ মানে পলাই যায় বুলি শুনিছোঁ
অ
হয়নে
অ মানুহটো কয় এইটো কিন্তু মই নাখাওঁ শুকান মাছো নাখাওঁ
অ অ
আপুনি খায় নে নাই আপুনি খায় নেকি
মই খাওঁ খাওঁ মই শুকান মাছ মোৰ বহুত প্ৰিয় মই চব খাওঁ মোৰ একো বাচা নাই মই চব খাওঁ
অ খালেতো ভালেই চব বস্তু খাব লাগে
হয় হয় চব বস্তুয়ে খাওঁ সেই কাৰণে মইতো অ ঘৰ মই শাক পাচলিও বহুত খাওঁ মইতো ঘৰতে বাগিচা বাগিচা বনাই লৈছোঁ মোৰ বাৰীত মানে বিভিন্ন ধৰণৰ শাক পাচলি আছে এতিয়া নতুনকৈ আপোনা তিতা কেৰেলাত যে
অহ
তিতা কেৰেলা দুটা এটা লাগিছে গছত।
এ ভালে বজাত যাব নালাগে আৰু আপোনালোকৰ।
নহয় সেনেকুৱা নহয় কিন্তু, - টো মই মানে বেছি অ আপোনাৰ ফ্ৰেছ চবজি খাব বিচাৰো। গত- তিকে ঘৰতে মানে এনেকুৱা বাৰীতে মানে ৰুই লৈছো।
অঁ ঠিকে আছে, বাহিৰততো চবতো আজিকালি মিলাবতে হয়।
হয় হয়, মেডিচিন দিয়া হৈ থাকে কেমিকেল। বাহিৰৰ চব্জিটো আপুনি খাব নোৱাৰাই।
ঘৰত খেতি কৰিলে ভাল অলপ অলপকে।
হয় হয়, এই অলপ অলপকে ঘৰতে খেতি কৰিছো। মই একবাৰ ছিকিমত গৈছিলো হা‍ঁ ছিকিমত যেতিয়া গৈছিলো তেতিয়া দেখিছো ছিকিমত মানে- প্ৰায়বোৰ মানুহে ঘৰতে- আপোনাৰ অঁ' বাৰীতে মানে যিখিনি মানে সিহঁতি- অ সি কৰে খেতি কৰে, সেইয়ে খাই সিহঁতি।
অঁ' দাতেতো এনেকা হয়।
অঁ' ঠিক আছে দিয়ক বাৰু আজিলৈ ৰাখিছো আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে।
অঁ ঠিক আছে।
ধন্যবাদ।
ধন্যবাদ।